হেল্ল, অঁ বৌ, অঁহ, কি কৰি আছে?
এইয়া বহি আছো।
অঁহ। গাখীৰ খিয়ালে? কি কৰিছা? অঁ খিয়ালো। অঁ কেইজনী আছিলে বোলে গাই?
উম দুজনী আছে এজনী সিৰতি আৰু
আৰু এজনী অঁহ কেই লিটাৰ ওলাই গাখীৰ?
গাখীৰ এনেই তিন লিটাৰ ওলাই।
অঁহ।
দুই লিটাৰ হেৰিত দিওঁ এ বিচাৰি আহে যে মানুহ সিহঁতৰ কি বি দিছো আৰু এক লিটাৰ মানে ঘৰতে খোৱা যায় আও।
অঁ অঁ মোৰ আকৌ হেৰি মই পাইকাৰিক দিওঁ।
অঁ অ।
এ নিবলৈ আহে গাড়ীলৈ, উম্ এ দিওঁ।
কে লিটাৰ ওলাই
কে লিটাৰ ওলাই? এতিয়া পাঁচ ছয়মান এনেকে হয়গৈ আও জাৰ্ছী গায়
জাৰ্চী গায় অঁহ, মোৰ জাৰ্চী গায় নহয় লোকেল।
লোকেলে অঁ।
তথাপি গাখীৰ বাও তিন লিটাৰ দিয়ে।
অঁ, আৰু আবে আবেলি খিৰাব পাৰোঁ। অঁ অঁ। গৰু পোহা বৰ কষ্ট হয় ঔ গৰু পোহা। তাতে জাৰ্চি গায় যে।
অ অ এ জাৰিছে থাপৰ তাপৰ এইবিলাক দিব লাগে।
অঁ আনিছোঁ বেগে বেগে। তাকে খুৱাই আছোঁ আৰু এতিয়াতো বাৰিষা ছিজন আহিছে, গৰু আৰু একদম দিগদাৰ হৈ গৈছে, মানুহবোৰে এতিয়া কি?
মানুহ বিলাকেযে ধান কৰে যে।
কৰে যে, অহ।
সেই ধান কাটোতে তেতিয়া তুমি সেইখিনি লৈ ল'ব পাৰতো, তেতিয়া মেজি বনাই থলে কষ্ট নহয়।
মানে অ', কষ্ট ইমান এটা নহয়। তথাপিও মানে এনেকে পথাৰত ঘাঁহ বন বিচাৰি খোৱা নিচিনা নহয়গে। তেও, হয়নে? গোহালিটে বান্ধি থলে মানে ইমান এটা পেট নভৰা নিচিনা পাওঁ।
ছাগলী, ছাগলী আছে নেকি?
ছাগলী আছে তিনিজনী।
মোৰ ছাগলী নাই। এ আছিল, সাতজনী আঠজনী মান, মানে বেমাৰ লাগিলে যে, মৰি থাকিলে। তাৰপিছত আৰু চাৰিজনী আছিলে মানে, একে লগ মুখ কৰি পেলাই বেচি দিলোঁ।
অ'।
এতিয়া ছাগলী নাই আৰু, গৰুজনী আছে আৰু হাঁহ কুকুৰা কেইটা আছে আৰু।
অ', মোৰ হাঁহ কুকুৰা নাই, গাহৰিহে আছে।
অ', এই গাহৰিটো ধুনীয়া লাভ আছে দিয়া।
অ', লাভ আছে বাৰু। তাকে হেৰি, এতিয়া মানে ঘৰতে থাকোঁ হয়, ঘৰতে থাকিনো এইক-এইখিনিকেই জীৱ জন্তুকেইটাকে পালি পেলাই দুপইচা নঘটিলেনো কিনো
অ', নিজৰ হাত খৰছতোকে ওলাই থাকে, কিমান মতা মানুহটোলে আশা কৰি
আশা কৰি থাকিম আৰু, আৰু নহয়গৈ দিয়কচোন। অ', এজন মানুহে হেৰি আনিলেগে, পাঁচশ অ', পাঁচ শ টকা হাজিৰাত ঘৰখন চলিব নোৱাৰিয়েই আজি
নোৱাৰি, বাহিৰা আৰু তুমি যদি এটা হেৰি নকৰা।
অ', এতিয়া বিপদে আপদে গৰু, গৰুটোকেই বেচি-বেচিব পৰা অ', আমাৰ দেউতাৰ বেমাৰততো গৰু বেছিয়েই চিকিৎসা কৰা নিচিনা হৈছে।
এতিয়া আমাৰ গাখীৰ ওলাই থাকাৰ কাৰণে এতিয়া মাহত আমি কিবা এটা পাওঁ।
হয়।
তাৰপিছত আকৌ ঘৰতো খোৱা হয়। আৰু ল'ৰা ছোৱালী বিলাকৰ, ল'ৰা ছোৱালী কেইটাও খাব বিচাৰে যে, সেইটোকাৰণে গৰুজনী থাকিলে মানে ভাল আৰু।
ভাল আৰু।
গাখীৰ বা আৰু অ', গাখীৰ ৰৈ গ'লে আৰু হেৰি বনাওঁ, পাও, এই পণীৰ বনাওঁ।
অ', অ', ময়ো বনাই থৈ
অ', পনীৰ বনাব পাৰি, ঘৰতে মানে বনাই পেলাই খাব পাৰি আৰু, যদি পনীৰ খাবলৈ মন যায়।
উম। হেৰি, আমাৰ বনাই, বনাই পেলাই আজি খালোঁ, হেৰি আজি বৃহস্পতিবাৰ যে। মটৰ পনীৰ বনালোঁ, অ'।
মটৰ পনীৰ ভাল লাগে খাই, বেছি ৰুটিৰ লগত খাই বেছি ভাল লাগে।
নাই মই ৰুটিৰ লগত ভাল নাপাওঁ দেই।
অ', মই ইমান ভাল নেপাও তথাপি আমাৰ ইহঁতে ভাল পায় যে
উম।
সেইটো কাৰণে মানে বনাই দিও আৰু। তোমালোকৰ পিনে বৰষুণ অ', বৰষুণ আহিছে নেকি?
আহিছে।
অ', আমাৰ এপিনেও বহুত বতাহ মাৰি আছে, বৰষুণ আহো আহো কৰিয়ে আছে।
অ', আহিছে আমাৰ। এতিয়া সাতৰ চোৱা বোলো ভাঙিবলৈ কাৰণে আধা কাপোৰ কানি ধুও, এতিয়া বতৰটোৰ কাৰণে ধুবলৈ পৰা নাই।
অ', মই এই তাকে ধুই দিলো। এতিয়া মানে বৰষুণটো অহাৰ কাৰণেহে মনটো বেয়া লাগি আছে। চব ধুলো যে। আৰু এই মাত্ৰ মানে ঘৰ চৰ মুচি কৰি আজৰি হৈছো আৰু।
উম।
ভাত খালানে নে কি?
এহ চাহো খালো ভাতো খালো ভাত আমি সোনকালে খাওঁ যে, অ সোনকালে খাওঁ। তাৰপিছত ল'ৰাটো অ', ল'ৰা স্কুলৰ পৰা অহা পিছত তাৰপছত আৰু এবাৰ খাম আৰু অ', দুবাৰ খাওঁ অ'।
এতিয়া খাবই লাগে দিয়া।
অ', আৰু ভাত কেইটা খাই দিয়াৰ পিছত মানে, চাহ তাহ খালেও ইমান এটা গেছ চেছ নহয়। গ'ম পাইছে নে?
ৰাতিপুৱা তুমি হেৰি ভাতকেইটা খালে তাৰপিছত দিনটোত তুমি যি বস্তু নোখোৱা গেছটো নুথে।
নুথে অ'।
সেইটো কাৰণে ভাতটো খোৱা ভাল ৰাতিপুৱা।
অ' আমি এতিয়া ইমান কষ্ট কৰিব লাগে হয় নে গৰুৱে ছাগলীয়ে, গাহৰিয়ে। তাৰপিছত এই ভাতকেতা ভাত মুঠি যদি ভালকৈ নাখাওঁ কষ্টখিনি কৰিম ক'ৰপৰা এতিয়া বৰষুণ আহিলে নহয়, এতিয়া ছাগলীৰ ওচৰ গৰু ওচৰ পাবই লাগিব।
ওচৰত যাবই লাগিব, গৰুটো তথাপিও বৰষুণত তিতিও থাকিব পাৰি, ছাগলীতো তুমি বেবাই থাকিব দৌৰি আনিবগৈ লাগিব। গৰু তুমি বৰষুণত দিলেও খাই থাকিব বাৰু।
উম খাই থাকে বাৰু, তথাপিও বৰষুণ পৰিলে বেয়া লাগে। মোৰো অ' চাই থাকিলে মানে বেয়া লাগে, মুখলৈ চাই থাকে না।
বেয়া লাগে। তাকে আৰু, মই বোলো কি কৰিছা?
অ' তেনেকেই হেয়া, কাম বন খিনি আজৰি কৰি লৈ গৰু ছাগলী কেইটা উলায়াই দি লৈ, গাখীৰ চাখীৰ খিৰাই লৈ মা নে বহিছো আৰু, গাখীৰ নিবলৈ আহিব আৰু, কেইটা বাজিল জানো দহ দহটামান বজাৰ আহাৰ কথা।
আমাৰো সেই ৰাতিপুৱাই খিৰোৱাৰ লগে লগে নিয়েই।
অ'।
মানে ভাল আৰু অকন ন দহটা বজালৈ আজৰি হৈ যায় যোৱা যায়।
অ' মই মানে এনেক এপোৱা আধালিটাৰ এনেকে নিদিওঁ আৰু গোটেইখিনি দি দিওঁ মা
অহ অহ কিবা এটা পোৱা
উম সেইটো মানে মুঠতে কিবা এটা কৰিব পাৰি যে ভাল আৰু। আপুনি কি বনালে ভাত?
মই, এ দালি বনালোঁ। তাৰপিছত কণী বইল কৰি দিলোঁ আৰু।
অ', খোৱাই নাই চাগে?
মই নাই খোৱা ভাত। ল'ৰা-ছোৱালী কেইটা খুৱাই পঠিয়ালো, মানুহজনো গ'ল।
উম।
কেতিয়াবা বৰ ভোক লাগে ৰাতিপুৱা, কেতিয়াবা নালাগে।
অ'।
আজি মানে মই লগোনেই দিম মানে, সেইটো কাৰণে খোৱা নাই।
অ'। হেৰি যে, পনীৰ বস্তুটো আপুনি কি কি লগত খাই ভাল পায়, কিহ-কিহৰ লগত?
পনীৰটো, আলুৰ মটৰ এনেকে বনাই ভাল লাগে।
উম, তাৰ পিছত আকৌ ৰঙলাও-চঙলাও এনেক কে লগত, মিক্স কৰি পেলাই দিলেও ভাল লাগে ন', লেবেৰা ভাজিত।
উম, পনীটো মই বনাই পেলাই পনীটো বনাই পেলাই, মই খালি-খালি মুখতে খাই ভাল পাওঁ।
অ'। মই আকৌ ভাতৰ লগতে ভাল পাওঁ বাৰু।
অ', আৰু হেৰিও বনাব পাৰে।
হুম?
এ বনাব পাৰি বোলো চব বস্তু, গাখীৰ থাকিলে।
অ', গাখীৰকণ থাকিলে
অ', গাখীৰ থাকিলে চব বনাব পাৰি।
অ', নিবলৈ নাহিলে নহয় গাখী। পাঁচ লিটাৰ গাখীৰ মোৰ লোকচানেই হ'ল হয়, গম পায়নে?
অ'।
মই কি কৰিলোঁ জানে, গোল্লা বনালোঁ আকৌ।
অ', অ', সেইটোও পাৰি।
অ', গাখীৰ ফাটাই পেলাই, মই গোল্লা বনালোঁ। তাৰপিছত কেইটামান গোল্লা, কেইটামান ৰসমলাই, এনেকেই মানে বনালোঁ আৰু। নহ'লে বহুত লোকচান হ'লে হয় মোৰ। নিবলৈ নাহিলে সিহঁতৰ বোলে কিবা অসুবিধা হ'ল, তাকে মই বকিছোঁ।
সেইখিনি গাখীৰ পেলাই দিব নোৱাৰা, কিবা এটাতো বনাই থব লাগিব। পেৰাও বনাব পাৰা নহয়।
অ', পেৰাটো নবনালোঁ বাৰু সেইদিনাখন, উম।
গাখীৰ দি পেৰাও বনাই থ'ব পাৰা তুমি। গাখীৰখিনি পুৰা উতলাই, উতলাই, উতলাই, উতলাই নাইকিয়া কৰি পেলাবা।
অ'।
যেনেকে দৈ যেনেকে গোট বনি যায়, তেনেকুৱা নিচিনা হৈ যাবগৈ, তাৰ পিছত তুমি পাউদাৰ গাখীৰ পেকেট এটা আনি, তাৰপিছত ঘিঁ আনিবা। আনি পেলাই, তাৰ পিছত দি, পুৰা মঠি পেলাই এনেকে বনাব পাৰিব, সেইটো।
অ', এইবাৰ বনাব লাগিব ৰখক।
অ'। ধুনীয়া লাগে খাই, বনাই চাবা! মানে গাখীৰ সৰহ হ'লে ভাল লাগে।
ভাল লাগে, অঁ। তাৰ মই মানে হেৰি এনেকে গাখীৰৰ এনেকৈ ৰসমলাইটো খাবলৈ মই বহুত ভাল পাওঁ।
অঁ', - অঁ'।
হয়নে? ৰসমলাইটো একে বনাই কৰি ফ্ৰিজত ভৰাই থ'ব লাগে। ঠাণ্ডা, ঠাণ্ডা খাওঁক আৰু, ইমান ভাল লাগে মোৰ।
অ', মই ভাল পাওঁ, বেছি মই হেৰিটো ভাল পাওঁ কালাগান যে।
অঁ', - অঁ।
সেইটো বেছি ভাল পাওঁ মই খায়।
অঁ।
টাউনে- চাউনে গ'লে কালাকনটোয়ে খাওঁ আৰু।
অঁ', মই ৰসমলাই খাওঁ।
অ'।
নহ'লে গোল্লা খাওঁ। সেইকেইটা মোৰ মানে প্ৰিয় আৰু, উম। উম। আমাৰ ঘৰত মিঠাইটো অলপ কমকৈ চলে নাখায় বাপেকেও নাখায়, পিতেকেও না খাই মইহে মোৰ পেটত সে খাওঁতে, খাওঁতে একদম পূৰা ফেট হৈ গৈছে আৰু চৰ্বি বাঢ়ি গৈছে। গম পাইছে?
বৰষুণতো এতিয়া নাই চাগে তোমালোকৰ? বৰষুণ নাই চাগে তোমালোকৰ?
কি কৈছে?
বৰষুণ বোলে এ
তিয়া নাই চাগে? বৰষুণে কি কৰি আছে জানো। এই আহিছে অলপ আৰু, তাৰপিছত আৰু অলপ, নাইকিয়া হৈ গৈছে।
অঁ।
আহিলে দবদবাই পৰি পেলাই একেবাৰে গুচি যাব পাৰে হয়।
অ', - অ'।
নাই। খিনখিনকে কৰিছে এনেকুৱা বতৰত কাম কৰিও ভাল নালাগে দিয়কচোন। মই বোলো কাপোৰখন ইমান দিন হ'ল বোৱা নাই, উলিয়াই লওঁ বুলি ভাবিছোঁ। এতিয়া ব'বলৈ পৰা নাই।
ব'বলৈ পৰা নাই।
উম, টিপালখন হেৰি হৈ গ'ল, ফাটি গ'ল। কঁঠাল পৰি পেলাই পাৰোঁতে।
অঁ।
তাৰপিছত আকৌ পানী পৰি থাকে। যেনে তেনেহে থৈ দিছোঁ।
হ'ব দিয়া নহ'লে ন?
অঁ', এই হেৰি কথা এটা ক'বলৈ পাহৰিলোঁ নহয়।
অ', কওক কোৱা?
মই বোলো এই সেইদিনাখন যে হেৰি বনাই থৈছিলোঁ ৰসমালাই আকৌ গোল্লা।
অ'।
আকৌ কঁঠালো পাৰি থৈছিলো এ এপাকত আহিবছোন আপুনি।
অ', অ', অ', অ', হ'ব দিয়া।
অ'। অ', ঠিক আছে।